হেল্ল'!
হেল্ল'? হয়।
হয়। হয়, আপুনি শুনি আছে?
হয় হয়। শুনিছোঁ।
হয়। মই এটা চেচন আৰম্ভ কৰিব লৈছিলোঁ। আজি মানে গুৱাহাটীত মানে গুৱাহাটীত বিভিন্ন ধৰণৰ ঘটনা ঘটি থকাৰ ওপৰত মোক ক'ব বিচাৰিছিলো আৰু। চ' আপুনিও চাগে গুৱাহাটীতে থাকে?
হয়। মই গাঁৱতে থাকে।
হয় আপুনি গাঁৱতে থাকে। অ -, আচ্ছা- আচ্ছা মই মানে আজি যিবিলাক ঘটনা ঘটিছে, সেইবিলাকৰ ওপৰত মই ক'ব বিচাৰিছিলোঁ আৰু। মানে সচৰাচৰ যিবিলাক ঘটি আছে। গুৱাহাটীত মানে আপোনাৰ, যে ৰিচেণ্টলি মানে আপোনাৰ এটা হেৰি ওলাইছে। আপোনাৰ, গুৱাহাটীৰ যিটো আপোনাৰ মৃগেন শৰণীয়া বুলি পেলাই যিজন মানে মেয়ৰ হয়।
হয়।
তেওঁ মানে এটা ৰিচেন্টলি কিছুমান প্ৰজেক্ট লৈছে, মানে খুব ভাল। প্ৰজেক্ট এটা লৈছে আৰু। গুৱাহাটীৰ মানে ক্লিনিঙৰ কাৰণে লৈছে।
হয় কেনেকুৱা প্ৰজেক্ট সেইটো আপুনি ক'বা হয় ক'বা
হয় মই ক'ব বিচাৰিছো মানে এ ধৰক গুৱাহাটীখনতো বহুত ক্লিন কৰি থাকে আপোনাৰ প্ৰায় চাফ চিকুণ কৰে কিন্তু মানে মানুহবিলাকে বহুত লেতেৰা কৰে গুৱাহাটীখন চ' সেইটো মানে চাফ চিকুণ কৰাৰ কাৰণে গুৱাহাটীত আপোনাৰ বিজ্ঞান শৰণীয় কিছুমান মানে এ ধৰক তামোল খাই পিক পেলোৱা সেই গা তাৰপিছত আপোনাৰ ধৰক, জাবৰ- জোথৰ যতে -ততে পেলোৱা। সেইবিলাকৰ ওপৰত মানে যিবিলাক মানুহে মানে পেলায়। সেইবিলাক মানুহৰ মানে ফাইনৰ ব্যৱস্থা কৰিছে। ধৰক তামোল খাই যদি, পিক পেলাইছে সেইটো যদি আপোনাৰ কোনোবাই ফটো মাৰি দিছে। তেনেহলে তেওঁ মানে পাচ দুশ টকা বা হাজাৰ টকা। ফাইন ধৰিব। হয় সেনেকুৱা ফাইন কৰা চিষ্টেম এটা লৈছে।
অ, চিষ্টেমেটিক লৈছে সেইটো নতুন চিষ্টেমেটিক।
হয় নতুন চিষ্টেমেটিক লৈছে। সেইটো এটা তাৰপিছত, অ, বহুত ভাল হৈছে সেইটো। তাৰপিছত আপোনাৰ, ধৰক এই পানী খাই বটলটো য'তে -ত'তে পেলাই দিয়া। সেইটো আপোনাৰ যদি- যদি গম পাই মানে, সেইটোত আপোনাৰ ফাইন এটা কৰিছে সেইটো। হয় ভাল লাগিছে চিষ্টেম এটা উলিয়াই। কাৰণে, ময়ো এনে ভাবি আছিলোঁ এনেকুৱা ধৰণৰ যদি চিষ্টেম আহে চাগে ভৱিষ্যতে গুৱাহাটীখন, হ'ব নেকি বুলি। এনেকে কাৰণ আমাৰ বৃহত্তৰ অসম খনৰ গুৱাহাটীখনেইটো একমাত্ৰ চহৰ। যিখন মানে সেইখনক মানে আমি লৈ গৌৰৱ কৰোবানে নৰ্থ ইষ্টৰ গোটেই বিলাকে লয়। তোৰ যদি চাফ চিকুণ থাকে। সেইটোৱে টো আমাৰ কাৰণেই মানে খুবেই,
অ।
মানে ভাল লাগে আৰু। এনেকে হয়, কিন্তু নৰ্থ ইষ্ট টৰ গোটেইবিলাক ষ্টেত আপোনাৰ ভিজিট কৰি আহিছো মই। ভিজিট কৰি এইটোৱে বস্তু দেখিছো যে, গুৱাহাটীখনত মানে অডিচিপ্লিন হয়। বাকী আপোনাৰ ধৰক, এতিয়া এই মিজোৰামত ৰিচেণ্টলি মই গৈ আহিলোঁ। মিজ আপোনাৰ খুব ক্লিন মানে। আপোনাৰ তাতে মানুহ বিলাকে ট্ৰেফিক ৰুল ফল' কৰে ভালদৰে। তাৰপিছত। আপোনাৰ। এজনে এজনক পাই ঠক প্ৰবনচক অ। প্ৰবঞ্চনা নকৰে। সেইটো মানে ভাল লাগিছে আৰু। কিন্তু আমাৰ। গুৱাহাটীখনক মানে সেনেকুৱা ধৰণৰ, কেতিয়া কৰিব পাৰিব সেইটো মানে। চিন্তা হয়। কেতিয়াবা -কেতিয়াবা আমাৰ গুৱাহাটীখনৰ পৰিকল্পনা এটা থাকে মানে। যে এনেকুৱা কৰিলে ভাল হয় তেনেকুৱা কৰিলে ভাল হয়। চ' এইটো অহাৰ কাৰণে ভাল লাগিছে। হয়
হয়। সেইটো মানে বহুত ভাল লাগিছে সেইটো যেতিয়াই সেইটো চিষ্টেমেটিক কৰিছো। সেইটো আমি যেতিয়া, সেই পলিথিন বিলাক যেতিয়া বটলে যা পলিথিনে যা। কোনোবা বস্তুয়ে যায়, সেইটো যেনিবা আমিয়ে য'ত মদাকে ফেলালে সেইটো- পলিউশন হৈ যায় যেলে, চইল পলিউচন হয়। আৰু টাউন এতি বহুত পলিউশচন হৈ যায়। যেনে, ইণ্ডাষ্ট্ৰি পলিউচন হৈ যায়। তাৰ পিছতে হাৰে সেইটো। গাড়ী চাউণ্ড চাউণ্ড পলিউচন হয়। মানে বহুত বিভিন্ন ধৰণে মানে পলিউচন হয় আৰু সেইটো। যেনেবা- কাৰখানা বিলাক আহা সেইটো, যেতিয়া পলিউচন, মানে বহুত মানে প্ৰকৃতি বিলাকে থাকিলে মানে মানে বহুত ইনভাৰমেন্ট যেতিয়া আমাৰ সেইটো এয়াৰটো মানে ফ্ৰেচ নহয় আৰু সেনেকুৱা কোৱাই হয়। এনে বহুত ভাল লাগিছ হয়।
হয়, মানে গুৱাহাটীত এনেকুৱা ধৰণৰ হৈছে মানে এজাক বৰষুণ দিলেই মানে, গোটেই পাহাৰৰ পানীবিলাক যেতিয়া নামি আহে নহয়। মানে- চাৰিও চাইদে বানপানীৰ সৃষ্টি হয়। মই আজি- অলপ আগত মই খানাপাৰাৰ পৰা যেতিয়া, মালিগাঁও এপাক গৈ আহিলোঁ নহয়। মানে একচুৱেলকে যি খন হস্পিতাল যিখন আছে, হাইৱে ওচৰতে। চেভেনটি নাম্বাৰ - থাৰ্টি চেভেন নাম্বাৰ নেশচনেল হাইৱেৰ সন্মুখত, সেই সেইখিনিত মানে খুব পানী মানে আপোনাৰ। এজাক বৰষুণ দিলে। এজাক বৰষুণ দিলেই পানী হয়। নলা নৰ্দমা বিলাক গোটেই বন্ধ হৈ যায়। বটল বিলাক আহি মানে, সৰু -সৰু ফুটা বিলাক, যিবিলাক নলাত পৰা ফুটা থাকে। সেই ফুটাবলাক বন্ধ কৰি দিয়ে। তাৰ ফলত- মানে আচলতে এইবিলাক আমি প্লাষ্টিক বিলাক য'তে ততে পেলোৱাৰ কাৰণে হৈ আছে এইবিলাক পানী। কিন্তু আমি মানুহবিলাক অনুতপ্ত নহয়। হয়,
হয় হয়। এইবিলাক হয়, যেনেবা- জা জাগা বিলাক প্লেচ বিলাকে বহুত চেপন চেপন হয় যেনিবা সেইটোৱে, আৰু যিটো সেইটো যেনেবা ঘৰটো মানে বহুত মানে,
হয়
যোকোনে বস্তু মানে সেইটো মানে এ বিল্ডিং হলে মানে, ভাল হয় বস্তুটো যেনিবা। বিল্ডিঙে আছে আৰু সেইটো যিটো তলত ঘৰ, বিল্ডিঙে বিল্ডিঙে থাকি- থাকিব। যেনিবা তলত ঘৰটো মানে বহুত কষ্ট লাগি যায়, সেইটো মানে বানপানী হয়, সেনে- কুৱা। মানে কনেকে যাব পানী, পানীটো কেনেকুৱা যাব? সেইটোৱে হয়,
কোৱাই হোৱা নাই। আপোনাৰ কি হয়, এই চাপ'জ, এই আপোনাৰ দোকানখন আছে, দোকানখনৰ সন্মুখত আপোনাৰ যদি জাৱৰ-জোঁথৰ আছে নহয় তেতিয়া মানে ফাইনটো আপোনাক ভৰাব মানে তেতিয়া। ত' আপোনাৰ সন্মুখত হৈছে যিহেতু আপোনাৰ কেম্পাছৰ সন্মুখত হৈছে। সেইটোকাৰণে আপোনাৰ ফাইনটো ভৰাব মানে। এতিয়া নহ'লে মোৰ ঘৰৰ সন্মুখত হ'লে মোক ফাইনটো ভৰাব।
হয়, হয়, সেনেকুৱা আৰু। হয়, হয়। সেইটো যেনেকুৱা সেইটো, সেনেকুৱা চিষ্টেম কৰিছে যদি যদি সেইটো মানে ডিচিপ্লিনটো সতে মানে যিটো কেম্পাছত থাকে, সেইটো মানে সেইটো ৰাখিব লাগিব আৰু।
হয়, আমাৰ মানুহবিলাকে নহ'লে ডিচিপ্লিনৰ ওপৰত মানে ইমান কনচিয়াচ নহয়।
হয়,
সেইটো যদি কৰে, তেতিয়া মানে কনচিয়াছ এটা আহিব আৰু। আজি ধৰক, গুৱাহাটীত যিবিলাক মানুহে আহে সেই মানুহবিলাকেও ভৱিষ্যতে মানে এইটোক, এইটোক লৈ মানে সতৰ্ক এটা থাকিব আৰু যে হয়, এনেকুৱা য'তে - ত'তে আমি পেলাব নোৱাৰোঁ দেখোন। ত' য'তে - ত'তে পেলালে ফাইন লাগিব আমাৰ। তাৰপিছত ধৰক, গুৱাহাটীতটো আপোনাৰ বিভিন্ন ধৰণৰ জেগাৰ মানুহ আহিছে নৰ্থ ইষ্টৰ। চ' সিহঁতেও আহি পেলাই আপোনাৰ হয়তো চাগে ভাবে যে, গুৱাহাটীখন দেখোন বহুত লেতেৰা।
হয়।
আমিতো নৰ্থ ইষ্টৰ স্মাৰ্ট চিটি বুলি কবলে গলে গুৱাহাটী স্মাৰ্ট চিটি বুলি কওঁ, হয় কিন্তু স্মাৰ্ট চিটি যদি আপোনাৰ এনেকুৱা ধৰণৰ লেতেৰা হৈ থাকে বা মানুহবিলাক যদি অ'ডিচিপ্লিন হয় এতিয়া মানুহ বিলাকেও আহি অলপ হেৰি কৰে
হয়।
আৰু আপোনাৰ ধৰক গুৱাহাটীত আপোনাৰ ৰিচেণ্টলি গ্ৰীণ বাজ গ্ৰীণ বাছক লৈ মানে বহুত বহুত মানে মানুহখিনিহে মানে হাৰা-শাস্তিৰ সৃষ্টি হৈছে গুৱাহাটীখনত।
হয় হয়।
চ' আপোনাৰ এশ খন নে ডেৰশ খন গ্ৰীণ বাছ মানে অলপতে মানে বন্ধ কৰি দিছে। গুৱাহাটীখনত মানে যান জ'ট মানে সৃষ্টি দূৰ কৰিবৰ কাৰণে আৰু।
হয়।
ত' আপুনি চাগে পাইছেই নিউজত? ত' নিউজবিলাকত দি আছে। মানে ৰিচেণ্টলি গুৱাহাটীতে মানে আপোনাৰ গ্ৰীণবাছে আপোনাৰ মানুহ খুন্দিয়াই মাৰিছে। মহতিয়াই নিছিলে।
হয়, হয়।
চ' সেনেকুৱা ধৰণৰ আৰু, যদি ভৱিষ্যতে আপোনালোকে গুৱাহাটীত আহে, গুৱাহা যদি পৰিদৰ্শন কৰে, গুৱাটীখনত মানে আপোনালোকেও মানে ভালদৰে চাব বিচাৰে তেতিয়া হ'লে আপোনালোকেও মানে এই সতৰ্কবাণীতো বা এই পৰিষ্কাৰ- পৰিচ্ছন্নতাৰ কথা যেন আপুনি বুলি নহ হয় মই বুলি নহয় প্ৰত্যেকজন মানুহে যেন প্ৰত্যেকজন মানুহৰ আগত ক'ব পাৰো যে গুৱাহাটীখনত এনেকুৱা ধৰণৰ এটা ছিষ্টেম আহিছে, চ' এই চিষ্টেমৰ জৰিয়তে আমি এতিয়া প্ৰত্যেককে
এতিয়া পালন কৰিব লাগিব হয় হয়।
হয় নিয়াৰিকৈ যেন পালন কৰিব পাৰো আমি সেইটোৱে আৰু আমি
বহুত হয় ভালে লাগিছে মানে বহুত যেনে মইয়ে মইতো আৰু সেইটো টাউন মইয়ে টাউনে ভাল লাগে কেনেকুৱা টাউন মানে যেনিবা টাউনত থাকিলে যে সেনেকুৱা আৰু। এতিয়া যব কলে হয় যেনিবা সেইটো স্কুল স্কুলবিলাক ভাল হয় স্কুল, ইউনিভাৰ্চিটি, কলেজ সেইটো মানে ওচৰত তে সেইকাৰণে ভাল লাগে মানে টাউনত থাকিবা। যেনে কট কছাৰি টাউনতে থাকে সেইয়াৰ কাৰণে ভাল লাগে আৰু নহলে হয় হয় হয় ইকাৰণে মানে ওচৰতে হয় সেইকাৰণে যেনিবা ঘৰত পৰা আ গেলি আৰু বহুত মানে দূৰ হয় সেইটো আহা যাহা কৰিব বহুত অঁ মানে টাইম হয় সেইকাৰণে মানে টাউনত লা থাকিব লা লগা হয় আৰু ম হয় হয়, মই টাউন চাই মানে ভিলেজ টো মে বহুত ভাল লাগে আৰু। যেনিবা ভিলেজৰ প্ৰকৃতি মানে বহুত ভাল লাগে মই।
হয়, প্ৰকৃ প্ৰকৃতিৰ মাজত থকা যায় ভিলেজ হ'লে- ভিলেজত, সেইটো এটা খুবেই ভাল, আমিও ভিলেজত বসবাস কৰোঁ যিহেতু আমিতো টাউনত সদায় নাথাকো, আমি ভিলেজৰে মানুহ আমি চ' টাউনত যিখিনি সময় থাকো টাউনত থকা সময়খিনি আমি টাউনৰ কথা চিন্তা কৰোঁ। টাউনখন পৰিষ্কাৰ হ'লে ভাল লাগে, গুৱাহাটীত বুলি নহয় আপোনাৰ প্ৰ প্ৰত্যেকখন ডিষ্ট্ৰিকটতে প্ৰত্যেকখন টাউনে যেন পৰিষ্কাৰ -পৰিচ্ছন্নকৈ মানে আমি বজাই ৰাখিব পাৰোঁ যেনেকে আমাৰ অসমতে আছে পৰিষ্কাৰ মানে পৰিষ্কাৰ ভিলেজ বুলি পেলে ক'বলৈ যদি যোৱা আমি দাঙ তাৰপা এখনৰো কথা ক'ব পাৰো অসমতে ইমান সুন্দৰ ভিলেজ তাতে মানে আপোনাৰ এখন পাত পৰি নাথ থাকে গছৰপাত, টাংচাপাৰা বুলি যিখন গোৱালপাৰা ডিষ্ট্ৰিক আছে তাতে আমাৰ ট্ৰাইবেল মানুহেই বসবাস কৰে তাতে গোটেইখিনি আপোনাৰ গাৰ গাৰু কমিউনিটিৰ মানুহ খুব সুন্দৰভাৱে সিহঁতে মানে পৰিচালনা কৰিছে সিহঁতৰ ভিলেজখন। চ' ভাল লাগে মানে এইবিলাক দেখি পেলাই মানে।
অঁ' ভালেই লাগে।
আমি ভাবো আমি বিচাৰো প্ৰত্যেকজন মানুহেই যেন এনেকে ক্লিনিংৰ ওপৰত যেন মানে গুৰুত্ব দিয়ে আৰু প্ৰত্যেকটো জেগা প্ৰত্যেকটো ঠাই- প্ৰত্যেকটো ভিলেজ এনেকে হয়। তাৰপিছত আপোনাৰ, হয় ক'ব আপুনি?
হয়। যেনবা সেইটোয়ে বহুত ভালে লাগিছে সেনেকোৱা ছিষ্টেমেটিক কৰাটো মানে সেনে- কৰিব কৰিবা লাগিব জেনিবা হয়, আমি- কোৱা উম' যেতিয়া বে সেনেকুৱা কৰিলে মানে দেহা পাতি- মানে আমাৰ যিকেইটা এ সেইটো কি কয়- উম ভাইৰাছ যেনিবা সেইটোৱে হয় হয়, ভাইৰাছ বে বেমাৰ আজাৰৰ পৰা মানে বহুত দূৰত থাকি মানে ভাল হয়।
আমাৰ আচলতে আয়ুসটো কমে যেতিয়া আমি লেতেৰা চহৰ এখনত থাকো তেতিয়া আমাৰ আয়ুস- টো কমি যায় কমানৰই মানে ঠিকে থাকিল আমি নৰ্মেল যেতিয়া আমি হেৰিৰ মাজত থাকো আমি- প্ৰকৃতিৰ মাজত থাকো আমাৰ মানে আয়ুটো আমাৰ বাঢ়ি থাকে।
বাঢ়ে হয় হয়, বাঢ়ি থাকে হয়, হয় হয়। হয় হয়। হয়য়ে সেনেকুৱা যেতিয়া হয় হয়, আমি যেতিয়া হয় হয়।
মৰণি মাৰিব পাৰি নেকি।
হয় হয়, আমি হয়, হ'ব বহুত ভাল লাগিছে হয়- আপুনি কথা শুনি হয়, হয় থেংকছ ইউ অঁ ধন্যবাদ, হয় ধন্যবাদ থাকিল।